শুনি আছো শুনি আছো।
এ লগৰ এটাই ফোন কৰিছিলে ভাস্কৰে
ছিলে
এই মোক বোলো অলপ বেয়া পাইছে বোলো
কেলে বেয়া পাইছে বা
তোমালোকে বোলে একো ৰেচপঞ্চ নিদিয়া সি কিবা দিলে বোলে
ৰেচপন দিবলে মানে কি মানে কি বুলি কম আও তাক
নহলো চিষ্টেম এটা কৰি দিও নেকি গধূলি গধূলি চবে বোলো এটা হেৰিতে জইন হৈ লৈ প্ৰাৰ্থনা কৰাটো তোক
অহ
ৰখি থাকিবি গোটেই কেইটাই প্ৰাৰ্থনা কৰিব বোলো ভিডিঅ' কলত তোক
ই অসন্তোষ কৰিছে নেকি
ই অসন্তোষ কৈছে কিবা কিবি দিও বোলে কোনো পাত্তাই দিয়ে বোলে মোক
দিব লাগিব এবাৰ ষ্টিকাৰ এটা হলেও দি পেলাই সেই কৰিব লাগিব তাক
হা জিতুমণিক কথাটো কবা
কি বুলি
এই কথাটো নাই ৰেচপঞ্চ নহয় নাই কৰিব লাগে মানে তা
অ অ কম উম উম,, ভাস ক মানে কি কোনে পঢ়ম তোমাক কি কৈছিলা নে তুমি তাক কৈছিলা
কি কৈছা
ভাস কক তুমি প্ৰথম কৈছিলা নে সি প্ৰথম উলিয়াইছিল,
সদাক কৈছিলোঁ এ ইমানটো মানে কি জান নাই ইমানুটো হব দিয়া, অকণমান স মানে মুহটো অকণমান জমনি যাই মানে, অ
উম
মম পাইছা নাই?
গম পাইছো গম পাইছো,
ই বহুত বেলেগ মানুহে ই কি মানে মোলৈ বিপদত পৰিব মোক ফোন কৰিবগৈ নাই - - মোক এবাৰ - - সধা ক আৰু মই জীৱনত নিবিচাৰোঁ তোক আৰু সহায়লৈ
আহ, এনেই ফোন নকৰে নেকি?
এনেই ফোন নকৰে। এদিন-এদিন এবাৰ তাক দিছোঁ পাঁচ হাজাৰটকা সিদিনা দিছোঁ সাতশ টকা
উম।
সেইবোৰ কোনো হিচাপেই নাই। খোজে আকৌ।
আৰু তুমি লগ পোৱা নাই
নাই পোৱা নাই পোৱা।
সেইটো এটা বস্তু এইটো গুৱাহাটীত আহ পেলাই বহুত দিন থাকিলে মোৰ লগত এইটো ৰুমতে।
কেলে?
এনেই থাকিলে তিনিমাহ মান। মোৰ লগতে।
হা।
ৰাতিপুৱা শুই উ থাবা খাব খাব খাব শুৱ লাগে।
খাই লাগে নেকি
অ মানে মোৰ ৰুমত আহোতে
উম', উম, পাইছে
তেনেকে পোৱা নাই এইবিলাক মানে ভাইত।
বাই আহিলে বাই আহি বহুত টকা খৰচ কৰি থ গলে লয় পিত
তাৰ তাৰ হব নেকি?
অ', অ,।
আহিছে ন তমাৰ দাল ৰ গৈছিলে
অ বাবু', বাবু,।
অ বাবু', বাবু,।
স লাষ্ট ক আজিকালি
অ কেলে?
তাকে। তেতিয়া মানে তাৰ লা
লাজ লাগিছে বে
সেইদিনা যে ' আমি চিঞ নিঞৰিবি বুলিও কব নোৱাৰা হলো। একোয়ে যে কৰিব নোৱাৰা হলো?
প্ৰথমতে তাৰ উৎপাত লাষ্টত সি শুই থাকিলে ভাত পানী নেখোৱাকে এ পলালে ৰাতিপুৱা শুই উঠি।
চবতকে আগত সিয়ে গৈছে ছট মান বজাতে।
ভাত পানীও নেখালে সি।
আৰু সি পলোৱাৰ লগে লগে এই মিচিং ল'ৰাটোও পলালে।
সিটো খাই বৈ গৈছে ন?
ই খাই বৈ যোৱা বিধৰ ই এৰি থৈ যোৱা বিধৰ নহয় হয়নে?
সি ৰাতিপুৱা শুই উঠিয়েই খাই হৈ গৈছে আছৰিত দেই।
সচাকে সেইদিনা কিন্তু এটাই গ'ম নাপায় মই এই দৰ্জাখনৰ মুখৰ পৰা আগতে ৰৈছিলো অভিলাচ তুমি। সেইেটো মই মই বহি লৈছোঁ। তোমালোক তিনিতা থিয় হৈ লৈছা কিনো কথা পাতিলো দুঘণ্টা মান।।
এ ব দুঘন্টা কি বহুত দেৰি পাতিলো হেৰি।। বাবু তোমোলোকৰ বাবু খোৱাৰ পিছত পাতি আছোঁ পাতি আছোঁ। সেইটোক জ্ঞান দি আছে। এইটো হাঁহি থাকে যে অনবৰতে।
উম
তাইক অভিলাছে মই দেখিলে হাঁহি উঠে এতিয়া।
এইটো এটা মানুহ কলেজত ল'ৰাৰ লগত নাথাকে নহয়।
ছোৱালীৰ লগত থাকে নেকি?
ছোৱালীৰ লগত থাকে বহেও ছোৱালীৰ লগত।
উম।
আমাক এনেই আৰু দেখিলে মাতে আৰু সেইটোৱে।
সি যে নেখাওঁ বুলি কয়, লাষ্টত নেখাওঁ নেখাওঁ বুলি কৈই লাষ্টত সকলো খাই দিওঁ দেই এই বুলি কৈ খাই পেলাইছিল যে।
গম পাইছো গম পাইছো এ ই মানুহটো মানে বেলেগ টাইপৰ মানুহ ইয়াৰ শাস্ত্ৰখন পঢ়িবলৈ অলপ টান আছে।
উম। ম তাক এহ।
কোৱা আগত
অহ
এদিন তাক মা ছিলো মোৰ ৰুমলে।
অহ।
কি আহিলে।
অহ।
গাহৰি মাংস আনিলো।
অহ।
মোৰ ওচৰত পাঁচশ টকা আছিলে
কেতিয়া কেতিয়া আহিছিলে
এই তুমি নহা আগে ইয়ালৈ তাৰপিছত পাঁচশ টকা আছিলে মোৰ পাঁচশ গাহৰি মাং চাৰি মং আনিলে মানে আম লখিপ ল'ৰা এটা আহিব আৰু অ মোৰ মানে আহিম বুলি কৈছে আৰু থকাকে ভাত খোৱাকে মোক খোৱাবলৈ গৈছে মই ভালকে খুৱাব লাগিব পাঁচশ টকা মই খৰচ কৰিছো আৰু
ই ই লখিমপুৰ নেকি
অ তাৰপিছত তোমাৰ পঞ্চাছ টকা এটা কমি গৈছিলে দেই মছলা চছলা কিনিব অল মছলা আৰু লাইপাত আৰু বিলাহী
মাৰাক কলো পঞ্চাশ টকা এটা দিয়া হু মই তোমাক দিম মই ভাবিছো মই পাঁচশ টকা খৰচ কৰিছো তেতিয়া হিনো পঞ্চাশ টকাটো চাগে খৰচ কৰিব আৰু নিজক বাই তুমি হ'লেও মই যদি পাঁচশ ছশ টকা খৰচ কৰোঁ মোৰ যদি পঞ্চাছ টকা এটা কমি যায় তুমি আৰু সেইটো দিবাই আৰুন
বেছি মানে বেছি হলেও কমকৈ
তাৰপিছত কি হ'ল কথাটো পঞ্চাশ টকাতটো খুজি পেলাই মোক কেনে তুমি তিনদিনমান ই পাগলৰ নিচিনাই ফোন কৰিলে মোলে
খুজি থাকে যে ফোন কৰি কৰি
মানে পঞ্চাশ টকাৰো খুজি বুলি ফোন নকৰে মানে ডাৰেক পঞ্চাশ টকা বুলি নকয় খালা নে খোলা নে কিবাকিবি তেনেকৈ ফোন কৰিব ফোন কৰিব লাষ্টৰ কথাটো উলিয়াই ফোনটো কাটি থৈ দিব মইও নিদিওঁ বুলিয়ে লাগিছ। নিদিওঁৱেই যা দিলো গৈ লাষ্টত সন্মানৰ কথা পঞ্চাছ টকা ডাঙৰ কথা নহয়।
সেইটো হয় আৰু।
সেইদিনাখন ট' চেপ্তাৰেই ক্ল'জ কৰি দিছিলোঁ, আকৌ এদিন আহিলা তাৰিছত আৰু আকৌ আহিম বুলি কৈছিলোঁ মই নলাই বুলি ক'লো, নালাগে নালাগেটো
উম, তাকে মই তেতিয়া তোমাৰ ৰুমতে ফাৰ্ষ দেখিছোঁ তাত কলেজত দুবাৰ তিনিবাৰ দেখিছোঁ আৰু।
সকলোতে দেখিছা নাই তাক?
তাক মই তোমাৰ লগ আগৰ পৰা তাক লক্ষ্য নকৰোঁ তোমাৰ ৰুমলৈ অহাৰ পিছতো তাক দেখিলে মানে ভাবোঁ আৰু।
আমাৰ কলেজখনত ল'ৰা-ছোৱালী বিশ হাজাৰমান আছেনে।
এ বিছ হাজাৰ নাই দহ হাজাৰ থাকিব লাগে।
এ যিকেইটাকে দেখো দেখিয়ে থাকোঁ, মানে ইউনিককে কাকো নেদেখোঁৱে বেছি। ছোৱালী কেইজনী হলেও যিকেইজনীক দেখ দেখি। দিয়ে থাকো সদায়।
আমাৰ কলেজত এশ পাঁচশমান ষ্টুডেণ্ট এনেকুৱা আছে কলেজ নাহেই।
অ', বেছ বেছি আছে তাতকে।
বেছি আছে তাৰপিছত আৰু এহেজাৰ দু এহেজাৰ দুহেজাৰ মান আহিব এহেজাৰ পোন্ধৰশ মান আহে পুৰা ডেইলি আহে কলেজ।
আহ বাকী খিনি তোমাৰ
আৰু এহেজাৰ দুহেজাৰ মান মানে কি এটেডেঞ্চটো মিলাই থৈ আৰু।
অ '।
যাহে এদিন যায় দুদিন নাযায়
আমাৰ গেইটা আমি গীতা।
আমি গীতা সেইকেইটাত আমি পৰো আৰু তাৰপিছত তোমাৰ দহ আঠ ন হাজাৰ মান সাত হাজাৰ মান হৈ যায় ইমানো নাই ষ্টুডেণ্ট।
তাৰে তোমাৰ তাৰে তোমাৰ আকৌ হেৰি এইটো কি বুলি কয় মানে এ মিলোৱা নিমিলোৱা নো- যোৱা যোৱা মিলাই মেলি মানে যদি সাত আঠ হাজাৰ যদি ষ্টুডেণ্ট হয় তাই চাৰি হাজাৰকৈ এডমিট নাপায়।
এডমিট নাপায়। এ আঠ হজাৰ মান নাথাকিবও পাৰে দে আঠ হজাৰ মান নাথাকিবও পাৰে কাৰণ আঠ হাজাৰ নাথ নাথাকিব পাৰে কাৰণ
মানে কৈছো ফিফটি পাৰ্চেণ্ট এডমিট পাই আৰু পঞ্চাশ শতাংশই না পায়। আৰু পঞ্চাশ শতাংশই যিটোৱে নোপালে সেইটোৱেও বেগ দিবলৈ যাব আৰু যি টো ফিফটি পাৰ্চেণ্টেজ তায়ো টুৱেণ্টি ফাইভ পাৰ্চেণ্টাই বেগ দিবলৈ যাব লাগিলে এটাই বেগ হ'ক।
আৰু তেতিয়া কিমান পইচা ঘটাই চোৱা ডাউ দে
এ লাখ টকা আগতে আমাৰ ডিপাৰ্টমেণ্ট আমাৰ এটা ডিপাৰ্টমেণ্টৰ সিহঁতে লাখটকা উলিয়াইম মই নহ বেগৰ নামত।
বহুত তাতকে বেছি হ'লেও কম নহয় কোটি।
ন ন অকল আমাৰ ডিপাৰ্টমেন্টৰ কথা কৈছো তোমালোকৰ ছেম টো আৰু আমাৰ ফৰ্থ ছেম টো কথা কৈছো।
কেইটা কেইটাত এতিয়া আমাৰ আমি চিনিয়ৰ হিচাপে কেইটা ভবা নাই কিমানখিনি আছে য'ত আমি ওলাই যোৱালৈকে কিমান উলিয়াব আমাৰ ডিপাৰ্টে আমাৰ পৰা কিমান লাখত উলিয়াব।
আমিয়ে দেখোন বেগু নামত এতিয়া অভিলাষতে চাবলৈ গ'লে দেখোন বেগু নামত সিহঁতি ত্ৰিছ চল্লিছ হাজাৰ টকা খেদিছে। তেনেকে দুটা ষ্টুডেন্ট ধৰিলে দেখোন এক লাখ টকা। বা হৈয়ে যায়।
হৈ যায়।
দুটাষ্টুডেণ্ট কি অভিলা দুটা ষ্টুডেণ্ট নাই নে সেই আমাৰ ইউ জ
অ', বোলে তাতকৈ বেছি আছে কিছুমানক কলেজ এতিয়ালৈকে দেখাই নাই কিছুে মানে কি কলেজ নাহে অকল এক্সাম দিব এক্সামো দিব নাই এনেই এডমিশন লৈ থৈছে।
অ', মানে তোমাৰ এই বাপেক মাকে এ বাপেক মাক ধনী আৰু লৰাই পৰি দিব লাগে বা ল'ৰা এনে গুৱাহাটীত ৰাখি
ঘৰৰ পৰা তই আৰু কিবা এটা কৰি থাকিব লাগে নহ'লে ঘৰত এনে বেকাৰ হোৱাতকে আৰু কৰি আছা কিবা।
তাকে আৰু তোমাৰ এনেকুৱা হয় মানে কিছুমান তাই সেই সাত আঠ হাজাৰৰ পৰা এ এশ মান মানে নাকত পাছ হৈ ওলাই যে,
লাকত মানে কপালত টোক টাক। আৰু মানে কি ডিপাৰ্টমেন্টৰ লগত ভাল আৰু উ মাষ্টৰ বিলাকৰ। ভাল ন কিছুমানৰ কিছুমানে যে কলেজ নাহিলেও সিহঁতে বহুত ভাল হৈ থাকে আকৌ।
কেতিয়াবা চিয়াৰৰ বেক লগা শুনিছা।
লাগে লাগিছিল আমাক। চিয়াৰ থাকোতে লগা নাই চিয়াৰৰ পৰা যেতিয়া গুছি গ'লে তেতিয়াৰ পৰা বেগ লাগিছে।
চিয়াৰ থাকো নে নালাগে বেগমই নাপা মাষ্টৰেইটটা গোটেইটাই চিনি পাই যে গোটেইকেইটা মানে তাৰ নাম। ত ৰোল নমবৰটো চবৰে মনত ৰখি যায় মানে।
যেতিয়ালৈকে চিয়াৰ থাকে তেতিয়ালৈকে নাথাকে যেতিয়াৰা চিয়াৰৰ পৰা আঁতৰি যায় তেতিয়াৰ পৰাা লাগি যায় আৰু আমাৰ চাদিন বুলি এটা আছিলে।
অঁ।
তাৰ লগৰ সি প্ৰথম ফাৰ্ষ্ট চছেম ছেকেণ্ড চেম থাৰ্ড চেমলৈকে আছিলে নেকি থাৰ্ড চেমত চেঞ্জ কৰিলে। তাৰ পিছৰ পৰা তাৰও লাগে আৰু এতিয়া।
অ বিশ্বাস কৰা আমাৰ ফাৰ্ষ্ট চেমতে যিটো চিয়াৰ বনালে সেইটোৱে আছে আজিলৈকে আৰু সেইটো ইমান চোকাও নহয় গেধা।
আমাৰ বহুত চেঞ্জ হ'ল।
তেওঁ সেইটো ভাগৰ মানে তোমাৰ হেৰি এইটো কি বুলি কয় বিষ নালাগে আজিলৈকে। আৰু তাৰ আগত ছোৱালী এ চিয়া আছিলে সুমিতা বুলি তাই চেকেণ্ড চেৰেলেকে থাৰড চেমৰলেকে থাকিলে থাৰ চেমৰ লেকে তাই বেগ নাছিলে মানে থাৰ্ড চেমত যেতিয়া সলাই দিলে থাৰ্ড চেমতো গোটেইটো বেগ লাগে
এ' বহু এটা তেনেকে।
আৰু চাৰ মানে পক্ষী
উম।
আ তোমালোকৰ কি হয় নাজানো আমাৰ চিয়ৰ বহি এই এটেন্ডেচ নিজৰ বেগত ভৰাই নিজৰ ৰুমলৈ লৈ যায়।
লৈ যায় লৈ যায় লৈ যায় বহুতে লৈ যায় কিন্তু মেইন খ খন নিনিয়ে বা ডাঙৰখন।
এ' মেনটো সেখন নিব নোৱাৰাৰেো বাৰু তেওঁ তাৰ ভিতৰত চিয়াৰ মানে তুমি যদি চিয়াৰ হোৱা টেন পাৰ্চেন্ট ঞ্চ এটা এক্ট্ৰাকে তুলি দিব পাৰে আৰু মানে।
টেইন পাৰঞ্চেত কি কলেজ আহিবই লাগে ন ডেইলি।
অ আমাৰ চিয়াৰ আৰু নাযায়।
নগলেও আৰামত এডমিট আহে এটা।
আমাৰ চিৰিয়াটো তোমাৰ সপ্তাহত দুদিন যায়।
হম।
আকৌ যিদিনা যাব তিনিটালৈকে কৰিব যেনিবা সি। সেই তেনেকুৱা।
কেতিয়া কি ভাত পানী খালে নেকি এইবোলে বৰষুণ-বৰষুণ মানে বতৰো বহুত বেয়াকে আহিছে। দিলা? তাৰপিছত এতিয়া বতৰতো অলপ ডাৱৰীয়া হৈ আছে।
আমাৰ এইফালে আজি ৰদ ললোৱা নাই কিন্তু বতৰো দাওৰিয়া বৰষুনো দিয়া নাই কিন্তু খুব গৰম উঠিছে এতিয়া।
আকৌ ৰাতি-ৰাতি বৰষুণ দিব মজা আৰু গুৱাহাটীত বৰষুণ দিলে থাকি ভাল লাগে, কিন্তু বতৰ পানী হৈ যায় কিনে বেয়া লাগে।
এ আমি যিটো জেগাত আছো, তুমি যিটো জেগাত আহিলা সেইটো জেগাত পানী নহয়, আৰু আমাৰ এডোখৰত
এদখত নহয় চবতকে ভাল কলেজৰ ওচৰত ডাউনটাউনৰ ওচৰত পানী